অঁ।
শুনি আছ না ভালকে।
অঁ শুনি আছো।
দে কি বাত আৰু অচিব চচিব ক দ দিয়ছে। নতুন কলেজ এক্স পিৰিয়ঞ্চস ক।
মই তো তেতিয়াই ইমান দূৰ লৈ ললো এতিয়া মোৰে কছ হৈ আছে।
হয় কিন্তু তোমাক কৈবেছি দূৰ।
সেইটো যে মোৰ এক ঘণ্টা লাগি যায়।
এৰে বাবৰি কিমান হ ৰাতিপুৱাই উঠিব লাগিব ধেৎ তেৰি হেৰি উম।
চতাত উঠিবলগীয়া হৈ যায়।
এৰে ভাই।
ইপিনে মই আহ থাৰছডেৰ দিনাখন। মই আকৌ বুল নেট চাই তা দছটাৰ পৰা তাতেতে দছটাৰ পৰা ক্লাছ আছে দেখি কিনে মই নটাত ওলাই গৈছো নটাৰ নটাৰ পৰা দহ তাৰ লগে ই বি এছ আছিল কিন্তু সেইটোটো ফ চাবজেক টো মেটাৰ নকৰোই সেইটোৰ পিছত ডাইৰেক্ট বাৰটাৰ পৰা ক্লাছ
উম হম
সিমান দেৰি মই তাতেই ইপিনৰ পৰা ইপিনে খোজকাঢ়ি আছো পিছতকে যাই কিনে সেইবোৰ্্লাছো নহল বি অ এক চল আছিল ভাব এনেই কৰ এটা ক্লাছো কৰা নব অ ঘূৰি আহি গৈছে ন
ভ চৰত হলেও ঘৰিব পাৰিলি হয়
সেইটোোৱতো আৰু থাৰছডে বুলিও কেতিয়া গম পাইছো যেতিয়া মই লাল গনেেশ পাৰ হৈ গৈছো
উম ন ত গ নামন গবি
অ অ অ ম
কি
হা
কটিগনেে মাৰাৰ
অ
উম